অ বাইদেউ কৰিছি ভালে হ'ল দিয়ক ফোন কৰাই
অ অ অ মই ভাবি আছিলো এতিয়া অলপমান মানে সময় পালো অলপ ফোনত অলপ কথা পাতো অলপ
ভালেই কৰিলে ময়ো আপোনাক কথা পাতিম বুলি ভাবি আছিলোঁ মানে পাতবা নাই আপুনি কৰিলেও ভালেই হ'ল আৰু
অ অ অ আছু দিয়ক অ চাব
অ খালো
অ মই খলো ৰব এতিয়া অলপমান আগতে
অ
কালি সেই নহয় আঙঠিচোৱা
অ কালি আমতিচোৱা ধুৱা পখিলা কৰিব লাগিল নহয়
অ অ এনে বাবুল লগা নে এ শংকৰিয়া
আমি আমি শংকৰিয়া আমাৰ শংকৰিয়া মানুহে ইমান নিয়ম নকৰে শং শং মানুহে ইমান নিয়ম নকৰে নকৰিলেও আৰু ভাল নালাগে অলপমান বিচনা কাপোৰ চাপোৰ তেনেকে অলপ ধুই দওঁ আৰু
অ আমাৰ মানে বামুণ লগা মানে ৰাতিপুৱা পৰা আৰু নহ'ব দিয়ক আৰু ধোৱা পাখালা
অ আমাৰ মানে আৰু সিমান সিমান হেৰি নাই অলপমান
অ অ
অ ৰাতিপুৱাটো বহুত কাম হয় বামুন লাগা মানুহ বিলাকৰ ঘন লগা মানুহ বিলাকৰ ৰাতি
অ মানে এনেকুৱা মানে এটা যে ফুলত য ফুলো থাকো মানে ফুলডলপ মানে ধুই দিব আৰু মানে সজাই থকা ফুল
উ অ চব ধুই দে আৰু
চ বাৰু অ গ্ৰদেজৰ কাপোৰ অ গ্ৰদেজৰ কাপোৰৰ বাহিৰে মানে অ
মানে এই মা কামাখ্যা মাই মেইন ন ভগৱান মা তোৰ মা মাৰ মাছ চোৱা হয় মায়ে আৰু চব গিলা সেই কৰে না চব মাৰে কথা
অ অ কামাখ্যা মা দল ইমান ডাঙৰ দেৱী এটা মানে ইমান মানুহ হৈছে এ মানে মই মোবইলত চাইচো মানে
বহুত ভাল লাগছে দেৱী মা দেৱী মা কামাখ্যা মাৰ দেৱী মা বহুত ভাল একদম তাতে যি বিচাৰে সেয়ে পোৱা যায় তাতে যে মানুহবিলাক যে গৈছে তেয়া মানে তাতে যে যায় মানুহ যি বিচাৰে তাকে পা বুলি কোৱা শুনছ আৰু
এনে গৈছেনে আপুনি
মই যোৱা নাই মোৰ ল'ৰাটোৱে গৈছিল কালি লৰাটো যায় মানুহ
উম ইমান মানুহ মানুহই মানুহ মানুহই মানুহ মানুহ মানুহ মানে একদম এই বহুত মানুহ
অ ল'ৰাজনে কেইটামানত গৈছিলে ঘৰৰ পৰা
দুপৰীয়া দুইটামান তিনি দুইটামান বজাত গৈছিল একদম ৰাতি একটা বাৰে তিনিটা বজাত
আৰু চাৰিচ ওচ চাই তে মৰে গৈছে ৰাতি চাৰে তিনিটাতে আহি পাইছো ঘৰ
অ ৰাতি ভ ভ ভাটি পেলাই এনেই চাৰি তিনি চাৰিটা মানত গৈছিল আৰু ৰাতিপুৱাই চাৰিটা মানত আহি পাইছে ইমান মানুহ বোলে ভাল লাগে আৰু হা
আলুৱাটো মিছে
বুজি পোৱা নাই
তাতে এনে কিবা এনে ভোক খালে নে নে আহি কিনে ভাত খালে ঘৰত
অ' ঘৰত মানে ইমান মানুহ তাতে আৰু ভোগ খাব মানে অলপমান অসুবিধা হ'ল না তাৰপিছত আৰু এই কামাখ্যা মাৰ সেই লৈ আহিল প্ৰসাদ লৈ আহিল আৰু সেই হাতত বা সেই ৰছী সেই প্ৰসাদ কৰি আনিল আৰু খাহ প্ৰসাদ লৈ আহিল সেয়া কৰি আহিল আৰু লগৰ কেইটা মানে তাতে গাড়ী ভাড়া কৰি গৈছিল এনেকে যাই মানে ইমান মানুহৰ মাজত লগৰ কেইটা মানে বিচাৰি নাপায় বিচাৰি বিচাৰি বিচাৰি বিচাৰি ৰখি ৰখি মানে আৰু এনেকে তাত ৰাতি এনেকে ৰাতি পোহৰ হং হং হৈ গৈছে মানে এ চাৰিটা বজাত এনেই মানে ইমান মান তেওঁ মানে আৰু ভাল লাগা বুলি কৈছে। হছে এনেইও ভাল লাগছি আৰু ইমান মানুহ বা
দে মাই ইহঁতক কৃপা কৰিছে ইমান পাতা অ এনেই কেইজনমান ল'ৰা গৈছিল তাতে?
তাতে এখন টেম্পু লৈ গৈছিল। টেম্পুখনতে এই আজিকালি যে ওলাইছে বেটাৰী টেম্পু।
অ-অ-অ-অ-অ।
অ, এই সেনেই সেই বেটাৰী টেম্পু লৈ গৈছিল তাহাতে পাঁচজন মান গিছে ল'ৰা
অ, অ গাঁৱৰে।
ন গাঁৱৰে ওচৰৰে ওচৰৰে ল'ৰা। মোৰ মোৰ ল'ৰাটোৰ লগৰে ল'ৰা একে। একে সমেনিয়া ল'ৰা।
অ, অ ভালেই দিয়ক। ভালে-ভালে আহি পালে
অ, ভালে-ভালে আহি পালে মোৰ আৰু বহুত ভয় লাগি আছে, ইমান ৰাতি হ'ল বয়স বেছি হওঁ নাই ল'ৰাটোৰ। অ, সেইকাৰণে মোৰ বিৰাট ভয় লাগি আছে। ক'ত যায়, কি কৰে বা চিনি- জানি পায় না নাপায় গুৱাহাটী হেন জাগা ইমান ৰাতি টেং আৰু দেৱী মাৰ ওচৰত যে মানে সিমান অলপমান সেইটো আশা আছে। মাৰ ওচৰত গেলি মানে অলপমান ভাল লাগে না মন চন। একো বিপদ-আপদ নহয় বুলি আৰু ভগৱানক আৰু মানা যায় আৰু। মাৰ ওচৰত গেলি
এনে ল'ৰাজনে একোটো নাখায় আপোন আপোনাৰ ল'ৰাটো?
নাই, নাই, নাই, নাই। মোৰ ল'ৰাটোৱে একো নাখায়, একো নাখায়। একো নাখায়। সেইবিলাকৰ পৰা মোৰ ল'ৰাটো ভালেই। মানে আৰু এ এতিয়া মানে আৰু সেনেকে আৰু এটা কাম পালে ভাল হয় ল'ৰা টো ভাল কাম এটা দিলে হেমন্ত মামাই
অ এটা মানে আমাৰ মানে কাষৰে মানে এখন ডাঙৰ এখন মানে অ দো কানীটো যে ল'ৰাটো মানে বিচাৰি আছিল।
হয় নেকি?
অ মানে লৰা লাগে আৰু ম'দ পানী নোখোৱা। অলপমান জানা বুজা নে, আপোনাৰ লৰাজনে কিমানলৈকে পঢ়িছে?
আমাৰ হায় ছেকেণ্ডাৰী পাছ কৰিছে।
অ, অ। হায় ছেকেণ্ডেৰী পাছ কৰিছে য দি হ'ব বাৰু। এনে কম্পিটাৰ জানে ল'ৰাজনে?
কম্পিটা জানে, সিমান নাজানে আৰু অলপ জানে আৰু।
কম্পিটাৰ।
মানে মোক মানে বহুত দিনৰ পৰা কৈ আছে মানে ল'ৰাজন পালে মোক ক'ব কৈছি মানে এতে আপোনাৰ লৰাটো কা যিহেতু কাম বিচাৰি আছে লৰা বয়সো মানে অ বয়সো কি অ বেছি বয়সো হোৱা নাই।
বয়স বেছি হোৱাও নাই। উম। কাম কৰিলে কৰিব পাই, নকৰিলে নাই আৰু সেনেকুৱা আৰু বেছি বয়স হোৱা নাই। পঁচিছ বছৰ বয়স হৈছে।
অ মানে আপুনি তক এ এনে ল'ৰাজনক সুধিবচোন মানে থাকে নে নাথাকে বা কাপোৰত দোকান মানে সেইখন
অহ থাকি অঁ চাগে মই আৰু ক'ম বাৰু কি কয়?
অ মানে এনে অ মানে অ মানে গ্ৰাহক আহিলে মানে জানিব লাগিব আৰু বেচিব কেনেকে বেচিব লাগে।
অ অ সেইটো জানিব লাগিব আৰু আইডাটো, কেনেকৈ কাৰ লগত চলিব লাগিব কাৰণ কেনেকে মাত দিব লাগিব। কাক কেনেকে ব্যৱহাৰ কৰিব লাগিব। সেইটো জানিব লাগিব দোকানত থকা ল'ৰা
জানে
মোক মানে অ মোক মানে দোকানৰ মালিক জনে কৈছিল মানে দহ হাজাৰকে দিম বুলি কৈছিল আৰু
দহ হাজাৰ আজিকালি দহ হাজাৰ অলপ কম হয় ডেইলি পাঁচশ টকা হাজিৰা হলে আৰু মাহত পোন্ধৰ হাজাৰ হয়।
মাহত পোন্ধৰ হাজাৰ হলে এটা সুবিধা হয় আৰু
অ মানে পোন্ধৰ হাজাৰ হলে মানে অলপ বেছি হয় আৰু
পোন্ধৰ হাজাৰ মানে মানে আৰু ল'ৰাটো মানে আৰু অলপমান দোকানত থাক থিকিব খুজিব আৰু তাতে আপোনাৰ পইচা অলপমান কম হয়, কি বা কৰে ল'ৰাটো হুধি ল'ব লাগিব,
অহ মই মানে লাজ আৰু অ চাৰে এহজাকে দিয়া পাৰিম আৰু লাষ্ট
অ দে হ'ব দিয় নাতে কেইদিনমান থাকিছা ক লাৰত কি কৰে কি নকৰে আপোনালোকেও চাই লওক, আমিও ভাল লাগে নে চাই লওঁ যদি আৰু ভাল লাগে দোকানখনত
জন আৰু এ একমাহ মান তুমি যে কাম কৰি চা আৰু যি ভাল লাগে আৰু জোৰা জুৰি জুত অ বেছি বেছিতো ভাল হয় তেওঁ আমি দামটো দি আমি দৰমহাটো অলপ বঢ়ই দিম দিয়কচোন,
অ অ হ'ব হ'ব হ'ব আৰু আপোনাৰ দোকানখনত কিবা গামোচা চামোচা দিব পৰা যাব নেকি?
কি কলে?
আপোনাৰ দোকানখনত কিবা গামোচা চামোচা দিব পৰা যাব নেকি?
অ অ অ পাৰিব পাৰিব আমি মানে অ মানে সেই কি বুলি ক মানে ল'ৰা ছ ছোৱালী বা মতা মাই কি যিয়ে নহওক মানে চব আমি বিক্ৰী কৰো গাইত চব কাপোৰে পাব তাতে।
অ চবৰে কাপোৰ বিক্ৰী কৰে আৰু আপোনালোকে।
অ অ অ আৰু তাতে গামচাও তাতে আমি গামচাও বিক্ৰী কৰিম মানে। বিক্ৰী কৰি আছো বাৰু।
এই মোক মানে আৰু সেই লাগিছিল এই গামোচাৰ সৰু ৰিহা খন লাগিছিল।
ৰিহা ৰিহা খন লাগে? সেইয়া হা ৰিহা ভাল লগা হৈ আছে আৰু গামোচাও দুখন মান লম।
পাব পাব আপুনি গামোচা আমাৰ ৰিহা, গামোচা চাদৰ আপুনি ইয়াতে সকলো বিলাকে পাব। আপুনি আহি যাব, আপোনাৰ এই পিনে অ হাজোন মানে বাওঁহাত যোনখন মানে ডাঙৰ এখন শ্বপিং মল আছে নহয়, তাতে মানে কাষতে আৰু মানে দোকানখন।
অ তাতে আপোনাৰ এখন দোকান।
অ আ মোৰ মানে মানে এই বৰ্দুচ তহঁতৰ আৰু যিহেতু আমাৰে বুলি কৈছো আৰু
অঁ অঁ অ
অ যিহেতু ঘৰৰে দোকান।
ঘৰৰে দোকান আৰু আপুনি আৰু আমাৰ বুলি নকয় বেলেগৰ বুলি কব নেকি,
অ অ অহ হয় দিয়ক হয় দিয়ক অ অ এনেই যাবচোন কেট কেতিয়াবা তাত দোকান আপুনি অলপ কমতে হ'ব আৰু কাপোৰ বিলাক বাকী দোকান বিলাকে।
উম মই কিজানি যাওঁৱে মই পাহৰিছো মোৰ কাপ কত দিব মই যাওঁ নহয় দোকানত
অ জাই পাইছে?
এনেই মই কাপোৰ দিব যাওঁ এ সেইয়া দোকানত।
অ অ
এনেকে দোকানক কাপোৰ দিব যাই পাইছো। উম ল'ৰাটো ল'ৰাটোৱও যায় কেতিয়াবা ময়ো যাওঁ আমাৰ ঘৰৰ ৰামচাও আছে নহয়।
অঁ ভালে দিয়া বাৰু তাতে দোকান মানে ইমান খি দাম দোকানৰ ডাঙৰ কৰি ডাঙৰকে বনাইছে আৰু বহলকে।
অঁ অঁ।
অঁ আৰু ভাল ভাল কাপোৰ আনিছে নহয় এইবাৰ বহাগত।
ঔ অঁ। নতুন নতুন ডিজাইন ওলাব নতুন নতুন কাপোৰ ওলালে ভাল লাগে আৰু।
অ অ মানে আজিকালি মানুহ বিলাকতো সেই না বেছিভাগ মানে চৌকিনে আৰু।
উম একদম মানুহবিলাক‌ বিৰাট চখ হৈছে আজিকালি।
অ মোৰ এজনী ভ ণ্টি আছে মানে এ বাৰটা মাহত মানে তেৰযোৰ মানে কাপোৰ লাগে আৰু ইমান চৌকিন।
আহঁ আজিকালি ছোৱালী লাগিবয়ে, আমাক আগতে নালাগিছিল আমি নাজানিছিলো এইগিলা।
অ এদিন মানে কুৰ্তা নিব এদিন স্প টিনটো নিব এদিন মানে নকব আৰু মানে কি কি নিপিন্ধে তাই।
আহঁ এতিয়া
মই ভাবিছোঁ মই তাইকে দোকানত ভৰাই থওঁ নেকি তাই বিক্ৰীও কৰক পিন্ধিও লক।
অ অ সেনেতো কৰিব লাগিব। কিনিও ল'ক দোকানতে।
অ অ আৰু দেহাতো অলপ ধুনীয়া নহয় মানে মানুহ বিলাকে আহিব আৰু গ্ৰাহক বিলাকে।
অ মানুহ বিলাকে কাষ্টমাৰো আহিব ইমান ধুনীয়া ছো ছোৱালী এটা আছে চাওঁ ৰ চাওঁ বুলি কয় মানে আৰু
অ মানে হাঁহি থাকে আৰু দাঁতটো উলিয়াই উলিয়াই,
অঁ অঁ।
জানে আৰু মানুহ পতাব।
উম।
অ বেছি বয়স হোৱা নাই দিয়কচোন ওঠৰ
অ ওঠৰ বছৰ হৈছে অ ঠিকে আছে ওঠৰ।